অ কি কৰি আছা?
এ এনেই মই তোমাৰ এই ভ্ৰমণৰ ওপৰত কিবা এটা মানে ভিডিঅ' চাই আছিলো আৰু কবলৈ গলে
ভ্ৰমণৰ ওপৰত কি ভিডিঅ' চাই আছিলে হে ভ্ৰমণৰ ওপৰত?
সেয়ে চাই আছিলো ৰ'বা এনে মানে মানে মানুহে যেনেকে ভ্ৰমণ কৰে আৰু মানে ভ্ৰমণটো আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ আৰু, বাকী তুমি কি কৰি আছা?
মই এই মাত্ৰ বেংকত গৈছিলো ৰবা তাৰ পৰা আহি পালো মাত্ৰ মই ভাবিলো তোমাক এনে আছিলো তোমাক বোলো ফোন এটা কৰো কি কৰি আছা কি কৰা নাই।
অ এই মই ভ্ৰমণৰ ওপৰত ভিডিঅ' চাই আছিলো আৰু মানে তোমাৰ এই ধৰি লোৱা যি বিভিন্ন ঠাইৰ যিবিলাক প্ৰাকৃতিক পৰিৱেশ হওক তোমাৰ মানুহ হওক সংস্কৃতি মানে সেইবিলাক মানে ভাবিলে মানে এনেকুৱা লাগে যেন আমি যেন এটা সৰু ঠাইতে আছো মানে পৃথিৱীখন বহুতেই ডাঙাৰ আৰু মানে ভ্ৰমণ কৰিলে গম পোৱা যাব আৰু পৃথিৱীখন কিমান ডাঙৰ মানে সকলোকে চিনিব পাৰিব আৰু।
বা ছবে একেবাৰে ঠিক কথা কৈছা হে মোকো মানে ভাবিবৰ কাৰণে বাধ্য কৰালা তুমি মই ভাবো মানে তৰা এই যিটো ভ্ৰমণ সেইটো কেতিয়াবা এনেকুৱা অনুভৱ হয় ন কি কেৱল ঘুৰা ফুৰাতটো নহয় ই মানে বহুত নতুন কথাও শিকাই দিয়কচোন আমাক। আৰু এটা নতুন নতুন কথা শিকাৰ উপায়ো বুলি কব পাৰা তুমি।
হয় দিয়া মানে ঘৰতনো আৰু কিমান বহি থাকিবা ঘৰতে অলপ মানে ওলাই যাব লে ভ্ৰমণ কৰিবলৈ মানে তেতিয়া নিজৰো অলপ মান জ্ঞান আহে আৰু আৰু তুমি নতুন নতুন ঠাই গলে নতুন নতুন মানুহ তুমি চিনি পাবা নতুন নতুন ভাষা তুমি বুজি পাবা বা তুমি শিকিব পাৰিবা নতুন নতুন খাদ্যও তুমি খাব পাৰিবা বা নতুন সংস্কৃতি সেইবিলাকৰ লগতো তুমি পৰিচিত হ'ব পাৰিবা আৰু এই কাৰণে মোৰ মতে ভ্ৰমণটো গুৰুত্বপূৰ্ণনেই আমাৰ কাৰণে
ঠিক কৈছে এতিয়া মানে যোৱা বছৰ কি হল যোৱা বছৰ ময়ো মানে শিলচৰলৈ গৈছিলো এ তাতে মানুহৰ যিটো জীৱনশৈলী হওঁক বা বজাৰ হওক বা খাদ্য এ সেইবোৰ বহুত নতুন নতুন অভিজ্ঞতা হৈছিল আৰু মোৰ সেই ক্ষেত্ৰত
কি কোৱা এ তুমি শিলচৰলৈ গৈছিলা নেকি ঐ
গৈছিলো গৈছিলো ৰবা তুমি কলে গলা পিছে
এ ময়ো সেই মানে বাৰ মানে যোৱাবাৰ দাৰ্জিলিলৈ গৈছিলো বা মানে সুযোগ পাইছিলো আৰু ত তাতে যিবিলাক পাহাৰ হওঁক চাহ বাগিছা হওক আৰু তুমি জানেই দাৰ্জিলিঙৰ যিটো ম'ম' হওঁক খাদ্য তাৰে আৰু তোমাৰ যিটো ট্ৰেইনৰ যাত্ৰা মানে সৰু সৰু বিলাক ট্ৰেইনৰ ৰেল পাত থাকে যে', তাতে আৰু তোমাৰ ঠাণ্ডা বতাহ হওঁক, মানে সেইবিলাক মানে একেবাৰে মানে মই', মজা লৈ আহিছো আৰু সেইবিলাকৰ মই।
বা', মইতো অসমৰ ভিতৰত ফুৰিছো হে, তুমিতো একেবাৰে অসমৰ বাহিৰ গুচি গ'লা। মই', শুনিছো ৰবা দাৰৰ্জিলিং বোলে বহুত ধুনীয়া ঠাই আৰু এনেও তোমাৰ ধৰা যতে তুমি ভ্ৰমণ নকৰা কিয় ভ্ৰমণ কৰিলে কি', হয় যিটো এটা মনত আমাৰ চাপ থাকে সেইটো আৰু সেইটো বহুত কমি যায়, পঢ়া হওঁক বা তোমাৰ কামৰ ক্ষেত্ৰতে হওঁক যিটো এটা ব্যস্ততা আৰু তুমি', মানে ক'বাত যদি নতুন ঠাই এডোখৰত যোৱা আৰু তেতিয়া সময় কটালে তাতে এটা এনেকুৱাও অনুভৱ হয় আৰু যে', এটা এই আমি কওঁ নহয় ফ্ৰেছ- ফ্ৰেছ বুলি যে কওঁ ফ্ৰেছ মাইণ্ড বুলি হেনেকুৱা এটা অভি সম্ভৱ হয় আৰু,
ঠিকে কৈছে দিয়া মানে তুমি যেতিয়া তোমাৰ মনটো মানে-মানে গধিত হৈ থাকিব বা তুমি অলপমান আজিকালি কয় ন', যিটো আমাৰ সেই ভাষাত নতুন ভাষাত মানে আধুনিক ভাষাত যিটো ডিপ্ৰেশ্যন বুলি কয় ন', তাতে থাকিবা ন', তেতিয়া যেতিয়া তুমি অলপ ক'ৰবালৈ ফুৰিবলৈ যাবা, মানে ধুনীয়া পাহাৰ, জ', পাহাৰীয়া জাগাত বা হক গছ-গছনি থকা জেগাত হওঁক মানে য'ত ঠাণ্ডা বতাহ মানে মানুহবিলাক মানুহ বেছি ভিৰ নাথাকে। মানে শান্ত পৰিৱেশ তেতিয়া যাবা নহ', তেতিয়া মানে মনটো তুমি যিবিলাক মানে অশান্তি আছে সেই অশান্তি বিলাক নিজে-নিজে দূৰ হৈ যায়। সেইবিলাক মানে দৃশ্য দেখি সৌন্দৰ্য দৃশ্য দেখি।
হয় দিয়া এ', একেবাৰে ঠিক কৈছা মানে কি এ', চাগে মই সেইটোয়ে সেইকাৰণে ভাবো আৰু এ', বহুতে যে ছুটিৰ সময়ত পৰি পৰিয়াল হওঁক বা বন্ধুৰ লগত যে কৰবালে ঘুৰি আহে, এই ইমান দিনে যে কাম কৰি থাকে বা ইমান দিনে যে পঢ়ি থাকে তাৰে চাগে মনৰ যি চাপ সেইটো অলপমান মানে কম কৰিব কাৰণে যাই চাগে ন
হয়', ঠিকে কৈছা দিয়া, মানে এইবিলাক মানে ভ্ৰমণ কৰিলেহে তোমাৰ তেওঁলোকৰ যিটো মনৰ মানে অশান্তি আছে সেই অশান্তিটো গুচি যাব সেইকাৰণে বহুত মানে মানুহে ছুটিৰ সময়তে মানে ভ্ৰমণ কৰিবলৈ যায়, আৰু পৰিয়ালৰ সৈতে তেতিয়া তেওঁলোকৰ কাম কৰা যিবিলাক মানে অহ', মগজু আছেই মগজুত আৰু তোমাৰ নতুনকে আৰু আহিব ক্ষমতা বিলাক আৰু ঘূৰি আহিব। যেতিয়া তোমাৰ মানে মনটো ফ্ৰেছ হৈ থাকিব তেতিয়া তুমি আৰু আগ্ৰহ হবা কাম কৰিবলৈ ত', সেইকাৰণে চাগে ভ্ৰমনে-ভ্ৰমণ কৰাটো উচিত আৰু বাকী তুমি এটা কথা লক্ষ্য কৰিছানে?
কি', কথা বা কোৱাচোন
এই ভ্ৰমণ কৰিলে কিন্তু আত্মবিশ্বাস কোবাঢ়ে, তোমাৰ কি মতামত এৰে?
অ', এইটো কিন্তু এইটো মানে তুমি ভাবিবলগীয়া কথা কৈছা। কাৰণ ধৰা নতুন ঠাইত নিজে পদ বিচাৰি চলা মানে আমি যে গ'লে যে', বিচাৰি থাকো কোনফালেদি গ'লে ক'ত ভাল হয়, বা', তোমাৰ ধৰা নতুন মানুহৰ লগত কথা পতা এইবোৰে ধৰা মানুহক অধিক সাহস কে কৰি তোলে আৰু মানে এটা যিটো মনত সংকোচ ভাৱ থাকে সেই সংকোচ ভাৱটো নোহোৱা কৰে আৰু মানে খুলি পেলাই মানুহৰ লগ কথা কোৱাৰ এটা সুযোগো প্ৰদান কৰে দিয়াচোন হয়নে
একদম ঠিক কৈছা হয়', দিয়া আৰু তোমাৰ যিবিলাক ইতিহাসৰ যিবিলাক কিতাপত যিবিলাক পঢ়া ঠাইবোৰ আছে, সেইবোৰ ঠাই যেতিয়া আমি নিজ চকুৰে দেখিম ন', সেই ঠাই বোৰ দেখিলে মানে তাৰ আনন্দ বেলেগ তুমি - তুমি ধৰি লোৱা উদাহৰণ স্বৰূপে তুমি সৰুৰে পৰা পঢ়িয়ে আহিছা এইবিলাক শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, হওক সেইবিলাক শিৱদল সেইবিলাক যেতিয়া তুমি ওচৰ পৰাই চাব ন', চাবা তেতিয়া আৰু বেছিয়ে ভাল লাগিব। ন', মানে মনতটো তেতিয়া আৰু বেছি পাতল হৈ যাব যে', সৰুৰে পৰা এইবিলাক দেখিছিলো কিতাপৰ তাতে পঢ়িছিলো, আজি মই নিজৰ নিজস্ব চকুৰ আগত মানে দেখিব পাইছো মানে', - মানে', যিটো মানে অনুভৱে অনুভৱটো তোক বুজাব নোৱাৰি আৰু,
ঠিক কথা দিয়া কাৰণ তুমি', ধৰা কিতাপত পঢ়া আৰু বাস্তৱত দেখা এই দুয়োটাৰ মাজত বহুত পাৰ্থক্য আছে, আৰু তোমাৰ ধৰা সেই ক্ষেত্ৰত তুমি- মই ভাবো আৰু ভ্ৰমণ যে', কৰো আমি ভ্ৰমণৰ এটা আন এটা ডাঙৰ তুমি লাভ বুলি কলে কি ক'ব পাৰা জানা ই মানে যিটো আমাৰ মানুহৰ চিন্তাধাৰা হওঁক, বিভিন্নজনৰ বিভিন্ন চিন্তাধাৰা সেই চিন্তাধাৰাটো আৰু বহল কৰি তোলাত সহায় কৰে হয়নে।
একদম নিশ্চয় মানে-মানে একদম যিটো মানে চিন্ত ধাৰা আমাৰ এই চিন্তা ধাৰাটো আৰু- আৰু বহল কৰি দিয়ে। মানে এই পৃথিৱীখন কিমান ডাঙৰ হ'ব লাগিব, কিমান বিশাল হব লাগিব, আৰু আমি মানে অসমখনে চাবাচোন তোমাৰ কিমান ডাঙৰ হ'লেও আমি এই চহৰখনৰ মাজতে আছো মানে ঘূৰি ফুৰিও বেচি পৰাই নাই ত', এই সময়ত বস্ততাৰ কাৰণে আমি যাবই পৰা নাই কিন্তু আমি যাব লাগে এনেকে ঘুৰিব লাগে আৰু জেগা বিলাক তেতিয়া আমি নিজক চিনি পাম আৰু, মানে ভ্ৰমণ কৰিলে মানে গম পাই যে', মানুহতো কিমান এটা মানে ক্ষীনত থাকে আৰু মানে বহুত জেগা আছে পৃথিৱীত। ভ্ৰমণ কৰিবলৈ কিন্তু আমি আৰু এই চহৰখনত থকাতে আৰু জীৱনটো যাব আৰু মোৰ মতে আৰু হেনেকুৱা লাগে মোৰ আৰু।
আৰু ধৰা মোৰ ভ্ৰমণলৈ গ'লে সবতছে প্ৰিয় বস্তু হ'ল-তাৰে খাদ্য মানে মই এনেকুৱা মানুহ যোনে মানে য'তে নাযাঁও কিয় য'তে ভ্ৰমণ নকৰো কিয়', তাৰে যিটো স্থানীয় খাদ্য আৰু সেইটো মানে এবাৰ হ'লেও মই খাবলৈ বা চাকিবলৈ চেষ্টা কৰিমেই মানে তুমি কৰা নে
এ', একদম মইও মানে কাৰণ তোমাৰ ধৰিলোৱা, এই নতুন নতুন খাদ্য আমাৰ মুখত লাগিলে আমি নতুন-নতুন কথা আৰু জানিব পাৰিম ন', মানে খাদ্যৰ ওপৰত মানে কেনেকুৱা মানুহে, কেনেকুৱা মানুহৰ ঠাই মানে কেনেকুৱা ঠাইত মানুহে কেনেকুৱা খায়, আৰু খাদ্য খায় ত', এনেকে আৰু দাৰ্জিলিঙলৈ যোৱাতে মই'। তাৰে যিটো ম'মৰ সোৱাদ ললো ন', তাৰে ক'বলৈ গ'লে বেছি বেলেগে-বেলেগ আৰু মানে যিটো আমি ইয়াতে খাওঁ তাতকে বেছিয়ে ভাল, আৰু মানে ক'বলৈ গ'লে ত', সেনেকে স্থানীয় যিটো খাদ্য তাৰে যিটো মমৰ সোৱাদ মানে যিটো একদম মানে প্ৰখয়াত-খাদ্য আৰু সেই-সেই ঠাইতোৰ সেইটো খাবই লাগে- খালেই মানে ভ্ৰমণতটো যোৱা আৰু মানে সফলতা হয় আৰু এটা।
এ', এইবোৰতো বাৰু ঠিকে আছে দিয়াচোন কিন্তু আৰু এটা মানে গুৰুত্বপূৰ্ণ কথা আছে মানে সেইটো কথা নহয় দেচোন এইটো এটা সমস্যা, মানে ভ্ৰমণলৈ গলে কি হয় মানুহে অনুভৱ কৰে বা ঘূৰে- ফুৰে সেইটো ঠিক কিন্তু মানুহে যিটো ধৰা এ', এটা দায়িত্ব দায়িত্ব থাকে সেই দায়িত্বটো পাহৰি যায়, সেই দায়িত্বটো মানে মোৰ হিচাপত মোৰ ভাবা হিচাপত এ', মানে ধৰা কৰবালৈ ধৰা গাড়ীলৈ যেতিয়া মানুহ যায় তেতিয়া কি কৰে লগত খোৱা বস্তু নিব সেই খোৱা বস্তুবোৰৰ পেকেটবোৰ ৰাস্তা, তাত পেলাই দিব সেইটো মানে জটিলতা আৱৰ্জনাত, পেলোৱাটো উচিত নহয় ন', আৰু প্ৰকৃতিৰ বাবেও সেইটো ক্ষতিকাৰক। ত, ' সেই ক্ষেত্ৰত তুমি', ভ্ৰমণ কৰা-নকৰা তাৰ মূল্যবোধ একো নাথাকিলে ন',
একদম ঠিক কথা কৈছা তুমি মানে সঁচাকে মানে এইটো কথাত আৰু গুৰুত্ব দিব লাগে। আমি এই যিটো আমি জ্বলে-জ্বলে নাযাওঁ কিয় কিন্তু তাৰে যাই কিনে আমি যদি তোমাৰ এইবিলাক লেতেৰা কৰো মানে তেওঁলোকৰ যিটো প্ৰাকৃতিক যিটো পৰিৱেশ বা তেওঁলোকৰ সৌন্দৰ যি যিটো পৰিৱেশৰ তাতে-তাতে যায় বেলেগ ঠাইৰ এজন মানুহে মানে এইবিলাক কৰে সেইটোতো ভাল কথা নহয় ন', কাৰণ তেওঁলোকে সেইটো ঠাইতো বহুত সুন্দৰকে ৰাখিছে ন', আমি যাই কিনে তাতে এ', লেতেৰা কৰা বা আৱৰ্জনা কৰাৰ কোনো অধিকাৰ নাই ন', ত', সেই কাৰণে মই ভাবো যে এই এইটোত আমি সদায় মানে গুৰুত্ব দিয়া উচিত, আৰু মানে ধৰি লোৱা মই', - তুমি', দেখিবাই যে মানে সামাজিক মাধ্যমত কিছুমান ভিডিঅ' পাবাই যে', এই কিছুমান এনেকুৱা যাই আছে গাড়ীত ত', পাছফালে চিপছৰ পেকেট বা কিবাঁহৰ পেকেট হকে পেলাই যায় আছে সেইটো কৰিব নালাগে আচলতে কাৰণ অহ ', তেওঁলোকে নিজৰ ঠাইতটো মানে পৰিষ্কাৰ ৰাখিছে মানুহ আহিবৰ কাৰণে। এইবিলাক নতুন মানুহ যাই কিনে লেতেৰা কৰিব কাৰণ সেইবিলাকৰ ঠাইবোৰৰে আৰু কি মানে কি পৰ্যটকৰ যিটো সুবিধা সেইটো সুবিধা মানে-মানে বেয়া হ'ব আৰু পৰ্যটক বিলাকে যে লেতেৰা ঠাইতটো ত', সেইবিলাক কৰিব নালাগে আমি আৰু
আৰু মোৰ হিচাপত তোমাৰ পৰ্যটক ভাল পৰ্যটক বুলি কলে, সেইজনে ধৰা যিজনে এ', মানে যিডোখৰ ঠাইলৈ ভ্ৰমণ কৰিব বা য'ত যাব সেই ঠাইডোখৰ অধিক পৰিষ্কাৰ কৰি আহে না', কি তুমি', ধৰা আৱৰ্জনা পেলাই আৰু অধিক লেতেৰা কৰি আহে হয়নে?
একদম মানে ধুনীয়া কথা আৰু ক'বলৈ গ'লে মানে যদি সকলোৱে সেই নিয়মটো পালে ন', বা সেই নিয়মটো মানে ত', তেন্তে আৰু কিহৰ মানে আৰু সমস্যা আৰু মানে সকলোৱে- সকলোৱে সকলো ঠাই ঘুৰিব পাৰিবা আৰু মানে আমাৰ পৃথিৱীখনে ধুনীয়া হৈ থাকিব ন', আমি যদি আৱৰ্জনা নেপেলাওঁ সকলো ঠাইতে। ত', কিন্তুটো সকলো নহয় দিয়াচোন মানে আমাৰ', - তুমি', অসমতে চাব পৰা কিমান মানে আৱৰ্জনা পেলাই মানুহে মানে অসম নি- নিজৰ অসমতে আৰু বাহিৰত গ'লেতো বাদেই দিয়া কিন্তু য', আমাৰ ইয়াৰ কাৰণে আমি কিছুমান নিয়ম আনিব লাগে যেনে বাহিৰৰ কিছুমান দেশ তাৰপিছত তোমাৰ ধৰি লোৱা মানে কিছুমান অ', মানে আৱৰ্জনা পেলালে গাড়ীৰ পৰা হওক বা যতে- ততে হওঁক পইচা ভৰিব লাগে বহুত বা জেলত যাব লাগে এনেকুৱা কথা মানে এ', ইয়াতো কৰিব লগা হৈছে আৰু মানে এনেকুৱা ইমান এনেকুৱা কৰিব নালাগে কিন্তু অলপ- চলপ শাস্তি দিব লগা হৈছে। আৰু এইবিলাক কৰিলে,
হয় দিয়া ভাবিলে ভ্ৰমণৰ কথা ভাবিলে বহুত কথা তাতে যোগ হৈ থাকে আৰু ভাবিব গলে সঁচাকে বাৰু আজিলৈ নহলে ৰাখিছো দিয়াৰ পিছত আৰু কথা পাতিম নে কি কোৱা।
অহ দিয়া হ'ব দিয়া নহলে।